অ বা শুনিছা।
অ শুনিছো। এয়া উম ভাত চাত খাই উঠিলো উম।
মোৰ কক মোৰ কক, ককাৰ দেউতাক মানে মোৰ আজো ককা হা,
অ অ,
অ আজোৰ ককা এই মানে, আগতে পুৰোহিত আছিল তোমাৰ বৰ্তমান পশ্চিমবংগৰ জলপাইগুৰিত, এটা কলী মন্দিৰত হা,
আচ্ছা,
উম তেতিয়া কি বুলি ক তেতিয়াই কি বুলি ক কৈছিল মানুহে বঙাল খেদা বুলি কৈছিল হা,
আচ্ছা হা হা,
মানে কোনোবা যদি। বংগদেশত মানে এই মন্দিৰত যদি পুৰোহিত হিচাপে কাম কৰিছিল হা, তাক মানে। তাক মানে বঙাল খটা বুলি কৈছিল অমুকে বঙাল খাটে হা হা,
আচ্ছা হা হা হা,
কেনেকৈ কৈছিল ত মানে আজো ককাজন মানে মোৰ মাৰ মাৰ ফালৰ হা দে তাৰ ফালৰ নহয় হা।
হয় হয়।
মানে মোৰ মাৰ ককা মানে হা,
হয় হয়।
পিছত মই মাক কলো যে, এই মই মানে, বংগলৈ যাম মানে জলপাইগুৰি ক'ত আছে হা,
হয় হয়।
এড্ৰেছটো দিচোন মই মন্দিৰটো চাই আহো মোৰ আজো ককাৰ মন্দিৰ হা, পাছত মায়ে নাজানে হা, মায়ে না মায়ে নাজানে পাছত মামাক ফোন কৰিলোঁ হা, মামাক ফোন কৰিলো মামাই কিবা এটা এড্ৰেছ দিলে জলপাইগুৰিত হা
হয় হয়, অ'।
পাছত গ'লোঁ কিন্তু মই মন্দিৰটো বিচাৰি নাপা পালোঁ হা, মানে মন মন্দিৰটো বিচাৰিব গ'লে আৰু এটা দিন লাগে। মোৰ লগত সময় নাছিলে কাৰণে মই গুচি আহিলো, কিন্তু মন্দিৰটো মন কিন্তু মন্দিৰটো চাব মানে মোৰ বৰ ইচ্ছা আছি হা, মা মোৰ ককাৰ দিনৰ মন্দিৰ হা, আজ-আজো ককাৰ মন্দিৰ ত মোৰ চাব বদি আছে। এইবাৰ যদি যাওঁ হা এইবাৰ যদি যাওঁ মানে কি কৰিম এই এড্ৰেছটো ধুনীয়াকৈ ল'ম মামাৰ পৰা, লৈ মানে লৈ মানে, গুগুল মেপ চাই চাই মানে ধুনীয়াকে মানে উলিয়াব লাগিব সেই
সুধিলেও কৈ দিব নহয়। এনেকে। খালী অলপ সময়টো বেছিকে লৈ যাবা সময় অলপ। অলপ টাইম লৈ যাবা নহলে ধৰা যতে নেকি তুমি চিনি পালে একদিনত হলেও অলপ বিচাৰিবলে সময় লাগিব, সেইটো আৰু হয়।
আগতে মানুহবিলাক তেনেকে সংসাৰ চলাইছিল জানানে?
হয়, ঠিকে কৈছা।
আমাৰ বামুণ বিলাকে দূৰে দূৰে মন্দিৰত থাকিয়ে সংসাৰ চলাইছিল আগতে।
হয় হয়। এতিয়াও আছে, এতিয়াও মানে তোমাৰ আছে কিছুমান য'ত নেকি মানে সেইদিনা এটা মানে ল'ৰা এটা আহি মোক কৈছে মোৰ বোলে বিয়াৰ কাৰণে হেৰি কৰিছে হা। মানে ঘৰৰ পৰা চোৱা নাই, মোক সুধিছে এগৰাকী মহিলাই। এই তোমাৰ কাৰণে এটা ল'ৰা চাইছে, মই বুলো কি কৰে।
উম, উম।
তেতিয়া ক'লে পুৰহিত।
উম। পিছত হেল্ল'। হেল্ল'। হেল্ল'।
এ-এইটো মানে এটা তেওঁলোকৰ মা তেনেকৈও সংসাৰ চলাই।
হম।
সেয়া।
আছে বহুত মান, বহুত মানুহ তেনেকৈ সংসাৰ চলাইছে মন্দিৰত থাকিয়ে পূজ
চলাই আছ হয়।
উম, হম।
আগতেতো এনেকে বহুতে এনেকে পুৰোহিত কৰিয়ে সংসাৰ চলাইছিল হয়নে?
আগতে কাম কৰা স্ক'প নাছিল নহয়। আগতেতো আগতে স্কোপ নাই, এতিয়াতো দুই চাৰিটা স্ক'প ওলাইছে।
হয়, অলপ চলপ ওলাইছে আহ।
আগ-আগতে একেবাৰে নাছিল হয়তো খেতি হয়তো খেতি কৰিব লাগিব, বুজি পাইছা? হা। আৰ আম আৰু যে দোকান দি ব্যৱসায় কৰিছিলোঁ ব ব্যৱসায়তো ভাল নাছিলে আগতেই হা।
হয় হয় হয় আৰু ব্যৱসায় কৰিবলে পইচাও লাগিব ভাল, এইটো কথা।
আৰু মানে ব্যৱসায় মাৰ্কেটখন নাছিল, বুজি পাইছ নে? ব্য ব্যৱসায়ৰ মাৰ্কেটখন মানে বহুত দূৰত আছিল গুৱাহাটীৰ নিচিনা ঠাইতো মানে সেই নাই মাৰ্কেট নাই হা, হা মানে এত এটা সময় আছিল যে ব্যৱসায় কৰিব লাগিলে কলিকাতাত যাব লাগিব। হা মানে অ-মানে-মানে তেনেকুৱা ৱা সময়ো আছিল।
হয় হয় এতিয়া আগত এতিয়া মানে এতিয়া মাৰ্কেটখন আহিলে ন সেই কাৰণে দুই এটাই জানা হৈছে এতিয়া ভালকে। এ কিন্তু বৃত্তি এতিয়াও আছে কিন্তু মানে এটা দুটা হ'লেও আছে সেই বৃত্তি কৰিয়ে সংসাৰ চলোৱা মানুহ আছে।
আ আছে নহ'লে সেই বৃত্তিটো নাথাকিলেতো আমাৰ সংস্কৃতিৰে নষ্ট হৈ যাব। আ মন্দিৰটো এটা সংস্কৃতিহে তো হা মন্দিৰ হওঁক নামঘৰ হওঁক সত্ৰ হওঁক হা। নামঘৰত নামঘৰীয়া সত্ৰত সত্ৰাধিকাৰ বা মন্দিৰত পূজাৰী হা।
হয় হয়।
এইবিলাকতো আমাৰ সংস্কৃতিৰে অংগ না এইবিলাক।
অঁ সংস্কৃতিৰ অংক ঠিকেই কৈছা, এতিয়া আমাৰ কাল কামাখ্যা মন্দিৰ বুলি ক'লে আমাৰ ইয়াতে বুলি নহয় একদম ফৰেইনৰ পৰাই জানে হয়নে নহয় কোৱাচোন? ফৰেনাৰ বিলাক আহি এইটো কামাখ্যা মন্দিৰ চাই।
হয় হয়।
তেনেকাই আৰু।
সেইটোৱে এইটো কামাখ্যা মন্দিৰত আ গৈ গৈছিলো' মই আজি দুবছৰমান আগতে গৈছিলোঁ, অম্বুবছে অম্বু অম্বুবাচি মেলাত যোৱা নাই বাৰু।
অ হ হ, মই এনেই বহুত বাৰ গ'লো। দুবাৰ বুলি নহয় বহুতবাৰে গ'লো, কিন্তু অম্বুবাচীৰ সময়ত যোৱা নাই তাৰমানে ইমান হে হেঁচা ঠেলা হয় যে। মই মানে নোৱাৰোঁ, কিন্তু এনে মই বহুতবাৰ গৈছোঁ অকল কামে কা বুলি নহয় কামাখ্যাৰ ওপৰত ধৰা এই হেৰি আছে ভূৱনেশ্বৰী, তাৰ ওপৰত আৰু এটা এই বগলা মন্দিৰ আছে। এ গোতেই গৈছো এ এটাৰ ওপৰত এটা তেনেকে তিনটামান মন্দিৰ আছেতো।
এই বহুত আছে, মই মই শকত কৰি শকত কৰি ওপৰত আছে ভূৱনেশ্বৰ মন্দিৰটো তাতে মই গৈছোঁ।
ভূৱনেশ্বৰী মই গৈছো গোটেই কেইটাতে গৈছো কিন্তু মানে সেই হেৰিত যোৱা নাই আৰু অম্বুবাচিৰ সময়ত, ইমান ঢেলা হেঁচা হয়! এইটো, আৰু মই মানে ইমান দূৰ খোজ কাঢ়িব মই নোৱাৰো তাৰমানে।
উম।
সেইটো কথা। কিন্তু আমাৰ এই কামাখ্যা মন্দিৰৰ ঐতিহাসিক প্ৰ প্ৰশিক্ষ বহুত দূৰৰ মানুহেও জানে। এই সেইবিলাক মানুহে। আমাৰ আছে গুৱাহাটীত। ভালেখিনি চাবলগীয়া বস্তু আছে কিন্তু ন উত্তৰ গুৱাহাটীত উত্তৰ গুৱাহাটীত তুমি গৈছানে দৌলগোবিন্দত?
গৈছো।
অ গৈছা উত্তৰ গুৱাহাটীতো ভাল লাগে গৈ পেলাই গোটেই গোটেই বান্দৰবিলাক থাকে আৰু পৰিৱেশটো বৰ ভাল লাগে।
উহ।
মই তাতে গৈছিলো মই ভোক দিছো ভোক লৈ যোৱা নাছিলো। সেই তাতে পইচা দিলে গাখীৰ ভোক দিয়ে। তেওঁলোকে ঘৰৰ ফালেও পঠাই দিয়ে। অলপ বহি পেলাই ভাল লাগে তাৰমানে তেনেকে। মানে ধৰা চোৱা আমাৰো টকাৰ্ম ব্যস্ততা সদায় ভাল লাগে।
উম।
সেয়াই আৰু। তোমালোকৰ ফালে তেনেকা কিবা মন্দিৰ আছে নেকি চাব লগা?
মন্দিৰ তেনেকুৱা বিশেষ মন্দিৰ নাই হা।
কি ডাঙৰ মন্দিৰ নাই ন?
তেনেকুৱা ডাঙৰ ঐতিহ্যপূৰ্ণ মন্দিৰ তেনেকুৱা নাই, দেৱালয় এখন দুখন আছে।
দেৱালয় আছে দেৱালয় আছে, শ সতৰ দুখনমান আছে মন্দিৰ তেনেকে ডা ডাঙৰ মন্দিৰ নাই। অৰ
হ'লো মইো ভাবো মানে বৰপেটা চাম চাম বুলি ভাবি থাকো মানে চাব লগা নাথাকিলেও এটলিষ্ট আমি অ মানে এইবিলাক জোগাও এবাৰ ঘূৰা দৰকাৰ লাইফত হয়নে নহয়? কি মই যিহেতু ধৰা এ মানে চব জেগাই মই ভাবো থাকক নাথাকক এবাৰ হ'লেও জাগাবিলাকো চাব লাগে।
উম।
এ যাম, মই ভাবিছো এইবাৰ এবাৰ যাম আৰু গোটেই বৰপটাখন এবাৰ ঘূৰিম আৰু। সেয়া জীৱনত একবাৰ ওচ আমাৰতো ইমান ওচৰতে আছে হয়নে? নহয় গুৱাহাটীৰ পৰা সিমানতো দূৰো নহয়। গতিকে একবাৰ চোৱাটো দৰকাৰ আৰু গোটেইখন ঘোৰাটো হয়নে?
হম।
তেনেকে আৰু ফুৰাও হ'ল। সেয়া আৰু।
আহিবা চাব লাগে বস্তুবিলাক।
অ যাম দিয়া চাব গ'লে একেলগে তোমাৰ লগৰ তাতে দুপৰীয়া ভাত পানী খাই গুচি আহ
থাকিবা আমাৰ ইতে থাকিব পাৰিবা এৰাত থাকি যাবা।
হ নহয় মই লগত কাৰোবাকতো লৈ যাম ন অকলেতো নাজান চাৰিজনীমান লগৰ ছোৱালীৰ লগত যাব লাগিব হয় নে নহয়? ৰাতিৱ পাই যাম যাই পেলাই তোমালোকৰ তাতেও গ'লো চালো ঘূৰিলো ফুৰিলো। এটলিষ্ট মই ঘৰ ছয়টা সাত টা পালেই হ'ব আৰু একেলগে গুচি আহিম, কাৰণ মই যিহেতু চিনি নাপ পাওঁ, চিনি নোপোৱা জেগাত অকলেতো যাব ভয় লাগেদিয়াচোন, হয়নে?
হয়, হয়।
সেইকাৰণে আৰু চাৰি পাঁচজন লৈ যাম। চবে- যাম আৰু যিহেতু- এইবিলাক চালো, যিবিলাক দুটা- এটা চাবলগীয়া- জাগা আছে আৰু এনেও চাবলগীয়া কোনো প্লেচ নাথাকিলেও আমাৰ ওচৰ জাগা হিচাপত- চোৱাটো দৰকাৰ।
উম, উম।
খনকে চালোঁ। সেনেকেই আৰু, তেনেকে অলপ ঘুৰিম ফুৰিম। আহ, আবেলি সাতটাততো পাই যাম ন আহোতে? সাতটা মানত পাই যাম, অঁ। অঁ, আমিতো এৰিত নাহো, বাছত নাহোতো আমি আহিলে গাড়ীয়ে লৈ আহিম।
এই দুঘণ্টাতে, দুই ঘণ্টাতে গৈ অহা যোৱা হওঁক।
অঁ, ভাড়া - কৰি গাড়ীয়ে লৈ আহিম, আহি পেলাই অলপ ঘূৰিলো -ফুৰিলো তেনেকে দুঘন্টামান। তাৰপিছত তোমাল লগৰ তাতে অলপ সোমাই চাহ নাস্তা কৰিলো আৰু গুচি আহিলোঁ। সেয়া আৰু তেনেকে ভাল লাগিব। এয়া এইটো অলপ গৈছিলো এই বৰপেটাৰ। দল উৎসৱত একবাৰ গৈছিলে। কিন্তু ঠিক আছে, ঠিক আছে, পিছত কথা পাতিম দেই।